অঁহ ভালনে?
অঁ ভাল তোমাৰ? তোমাৰটো ভালনে?
ক'বাত গৈ আছে নেকি?
অঁ ৰাস্তাত আহিছো, মাৰ্কেটত আহিছো আজি। বজাৰ অলপ পৰিব আহিছো, অঁ দোকান এখন আছে দোকান এখন আছে, দোকানত মাল নিব আহিছো।
অঁ হ হেৰি গেলামাত নেকি? এনেই মই আছো ৰ
শুনা গেলামাল দোকান নহয়, এনেই সৰু সুৰা দোকান এখন দি লৈছো। এই মানে সৰু সোৱা যি বিৰি চি ধৰ চিগেৰেট, এনেকে মানে খুচুৰা খাঁচৰি বস্তু অলপ ৰাখোঁ আৰু।
ওচৰ মানুহখিনিও সুবিধা হয় তেনেকে।
হয়। বেকাৰ বহি থাকো এনেই কি কৰিম আও ছোৱালীজনী স্কুলত যায়, ঘৰত অকলে অকলে দো দোকান খনতে লৈ পেলাই বহি থাকো, পাছত আৰু মানুহ-দুনুহ আহি থাকে, কথা পাতি থাকো, ভাল লাগে।
অঁহ
কাণে মানে এতিয়া অলপ মাৰ্কেটৰ পৰা মাল অলপ আনোগৈ বোলো। এ, আহি আছোঁ মই।
আমাৰ ওচৰত তেনেকুৱা দোকান নাই দে, বহুত যাব লাগে।
হয়, এখন তুমি খুলি দিব পাৰা।
খুলিব পাৰোঁ, পইচা
পইচা অলপ পোহেন অ', অকণমান ইনকাম কৰা, কৰি পেলাই তোমাৰ আবাক কোৱা, কৈ পেলাই সৰু-সুৰাকে দুই তিনি হাজাৰ টকা মানত মই প্ৰথম খোঁলোতে তিনি হাজাৰ টকা খৰচ কৰিছিলোঁ।
উম।
তাৰ পাছ পা এতিয়া বাঢ়ি বাঢ়ি আও ধৰা, দিনটো মোৰ টকা পাঁচশ, টকা তিনিশ, চাৰিশ এনেক কে পাওঁ। ইমান মানে হেই নহয়।
যি পইচাই বা আৰু লাগেনো কি ন'? বহি বহি ঘৰতে।
হয় হয়, আৰুতো ইমান গাঁৱলীয়া বস্তু হ'লেও কিমান বস্তু আটা, চেনি, দালি সেইবিলাক যে আনা হয়তু আৰু কিমান পালোঁ হয়, এতিয়া সেইখিনি আনিবৰ সুবিধা পোৱা নাই।
আকৌ মই এতিয়া, যিখিনি দিছোঁ সেইখিনিয়ে যথেষ্ট আৰু ন'?
অঁ।
এতিয়া আৰু ইমান অভাৰেঞ্চি বস্তু আনিলে চলিবও নোৱাৰো আৰু মাৰ্কেটৰ পৰা কিমান আনিব যাওঁ, এতিয়া এইখিনি বস্তু আৰু কোনোবা বেলেগ মানুহ এজনকো দিব পাৰোঁ।
হয়।
আনি-মেলি যেনে তেনে চলি আছোঁ আৰু।
অ'।
তোমাৰ এনেই খবৰ-খাতি ভালেই নহয়?
অ' ভালে।
অ' আজি কৰ'বাত গৈছিলা নেকি তুমি?
কলেজত গৈছিলোঁ।
অ' আজি ক্লাছ কৰিছে? আজি হেৰি কি কয়, মেট্ৰিকৰ ৰিজাল্ট দিছে নেকি?
অ' কম্পাৰ্টমেণ্টৰ দিছে শুনিছোঁ।
অ' আমাৰ হেৰি কি কয় এ বৌটিৰ ছোৱাল নাতি এজনী আজি ছেকেণ্ড ডিভিজন পাছ কৰিলে, পাৰ্টি আছে আমাৰ ঘৰত আজি। ইয়াতে পাৰ্টিটো বোলে দিব। শুনিছা? হেল্ল'! হেল্ল'! শুনিছা তুমি কি কৈছোঁ? হেল্ল'! অ' ভন্টি।